এনেই আছোঁ তই
ময়ো এনেই ভাত খালি?
খালো খালো।
আচ্ছা বাকী ফুৰিব চুৰিব যোৱা নাই
এনেই ওলাই গৈছিলো আৰু তাই আগৈটিঙ
হো হো।
এনেই ওলাই গৈছিলো অলপ।
এনেই ওলাই গৈছ নহয় মানে গৰম বন্ধত কৰ'বাত ট্ৰিপত যোৱা নাই? সেই, তই ট্ৰিপ কৰি আহিছহে সিদিনা।
সেয়াই, সেইটোৱেটো।
ক'ত ক'ত সেইবা?
আমি তেতিয়া যাওঁতে তোৰ, হেৰি, পঞ্জাৱ গ'লো। দিল্লী গলোঁ আৰু তোৰ বৃন্দাবন গলোঁ।
বা! তিনিটা একেলগে? কিমান দিনৰ আছিলে ট্ৰিপটো?
এসপ্তাহ
ঠিকে আছে।
উম, মানে পঞ্জাৱত দুদিন। পাঞ্জাৱত তোৰ ব যিখিনি আৰু এয়া গল্ডেন টেম্পল তাপিছতূ জালিয়ানাবাগ বৰ্ডাৰ। তাৰ সেইকেইটা বস্তুৱেই। তাৰপিছত তাত দুদিন থাকি পেলাই গুচি আহিলোঁ। নেক্সট ডে দিল্লীত। তাৰপিছত তাত, দিল্লীত তোৰ, দিল্লীৰ এইবিলাক- লালকিল্লা, কিবা কিবি, সেইবিলাক চালোঁ চব। তাৰ নেক্সট ডে, আমি হেৰি, বৃন্দাবন যোৱা দিনাখন তাজমহল চাইছোঁগে।
আচ্ছা!
নেক্সট ডে, বৃন্দাবন গৈছোঁ। তাৰপিছত, ফাৰ্ষ্ট বৃন্দাবন চাই পেলাই, তাৰপিছত আবেলি টাইমত তাজমল চাইছোঁ।
আচ্ছা! ধেই জেগা ঘূৰিলি?
সেইখিনি জেগাই ঘূৰিলো আৰু।
ভাল লাগে বাৰু ঘূৰিবলৈ এনেকে!
হা! ভাল লাগে। কিন্তু, বৃন্দাবনত তোৰ, এদিনতে নোৱাৰি মানে চাবলৈ।
অ' বৃন্দাবন, মানে, তাত বহুত জেগা আছে ন'?
বহুত আছে! একেবাৰে নোৱাৰি তই এদিনতে।
আৰু দুদিনমান মিলাই যাব লাগিছিলে?
অ'! সেইটোৱে। আমি মানে, ইমান এটা তেনেকুৱা আইডিয়া নাছিলে ন'। ত' বেলেগক সুধিবলৈ তেনেকা কোনো যোৱাও নাছিলে।
সেইটোৱে!
সেইটো কাৰণে তেনেকা হ'ল। মানে, গ'লে জেগা আৰু তাত তোৰ, বাৰটাৰ পৰা মন্দিৰ বন্ধ কৰি দিয়ে ন'! বাৰটাৰ পা চাৰিটালৈকে।
দুপৰীয়া বাৰটাত?
অ'! বাৰটা পৰা চাৰিটালৈকে বন্ধ থাকে চব মন্দিৰ।
আচ্ছা! মানে, এটা মন্দিৰ দেৰিলৈকে দুটাতকৈ বেছি মন্দিৰ চাব নোৱাৰিম আৰু তেনেহ'লে!
অ'! নোৱাৰি আৰু বহুত ভিৰো হয় ন'! ত' মানে, তই, হেই আৰু তাত যদি অকলে যাওঁ? তই, তিনি, চাৰি দিনৰ কাৰণে তাত থাকাকে যাব লাগিব। তেতিয়াহে পাৰিবি? অ'! তেতিয়াহে কমপ্লিট চাব পাৰিবি। বহুত মন্দিৰ আছেতো তাত।
বাকী এইবিলাক, কি বুলি কয়? মণিকৰ্নিকা খন নাচালি, চালি?
মানিকাৰ্নিকা খন, নাই চোৱা! সেইটো অপজিত চাইড পৰি যায়।
আচ্ছ! আচ্ছা! তহঁতি তালৈ গৈছিলি?
উম! দিল্লীৰ পৰা এটা চাইডে, বৃন্দাবন আৰু নেক্সট ইটো চাইডে গ'লে, তোৰ মণিকাৰ্নিকা পৰে।
আচ্ছা! আচ্ছা!
ত' আমি যাম ভাবিছিলোঁ! কিন্তু, টাইম মিলিব নহ'লে ন'। এ, নহ'লে আৰু।
ভাই গৰম বন্ধত ক'তো নেযাওঁ?
গৰম মানে, ইণ্টাৰ্নছিপে শেষ হোৱা নাই। কি যাবি?
ইন্টাৰ্নছিপ তহঁত হৰিয়ে গৈ আছ ন'?
অ'! গৈ আছোঁ।
কালি কেতিয়া পৰা আছে? আবেলি নে ৰাতিপুৱা? আচ্ছা, আচ্ছা। আমাৰ কাইলৈ পা ক' তাত দিছে, আমাৰ কাইলৈ পা ক' তাত দিছে। উম!
অ'!
ৰাতিপুৱা তাত আকৌ, কাইলৈৰ পৰা ইভিনিং দিছে আমাক।
ইভিনিং কেইটা পা?
ডেৰটা পৰা, ফ'ৰ থাৰ্টি।
ইয়ে ৰাম! যাবি আৰু ৰ'দ গালত।
অ'! এইটোৱেটো, ৰাতিপুৱাই নটা পৰা আছিলে।
সিদিনা নতা পৰা ন ৰাতিপুৱা?
অ', নাইন থাৰ্টি পৰা টুৱেলভ থাৰ্টি লৈ কৰাই।
অ'! অ'! আমাৰ তোৰ, এঘাৰটা পৰা কৰায়।
তহঁতক কি কয়? তহঁতক হে পাইথনে কৰাই আছেতো?
আমাক পাই থন নাই কৰোৱা। কিবা চি এ এ কিবা তেনেকা কৰাই আছে।
এনে মানে হেৰিটো কি, তহঁতৰ কৰ্চটো কি?
সেইটোৱেই। নহয় চি এ এ কিবা তেনেকা।
আচ্ছা- আচ্ছা। এ আই কিবা কৰিছে নেকি? এ আই লৈ পেলাই?
এ আই নাই কৰোৱা। যোনটো কৰাইছে
নাই আমাকো কৰাৱা নাই, আমাক কিবা সেইয়া পাইথন চ কিবা পাণ্ডাছ এইবিলাক কৰাইছে।
অ', অ'। বহুত টাইম লাগে।
গাই যাওঁ।
কুটিটো যাওঁ, ইমান দূৰ আৰু। অ', তুহঁতে যে ফাৰ্ষ্ট দিনাখন গৈছিলি যে ন'বাম ফালেদি গৈছিলি ন?
অ', এই পৰুৱা এইকনৰ পৰা সোমাব পৰি যে।
অ', পৰুৱাৰ ফালেদি গৈছ?
মানে এই ট্ৰেফিক পইন্ট দি সমাই যাব পাৰি যে। সেইফালে দি সেইফালেও দি ওচৰ হয়্।
অ', আমি এতিয়া সেইফালে যাওঁ। মই যেতিয়া ফাৰ্ষ্ট গৈছিলোঁ মই তেতিয়ো বাইপাছ দি গৈছিলোঁ।
ময়ো দুলাৰীতে গৈছিলোঁ ফাৰ্ষ্ট টাইম যাওঁতে।
অ'। বাইপাছ দি গৈ পেলাই ইউনিভাৰৰ্চিটিৰ ৰাস্তাও নগ'লোঁ তাকো, নৱমৰ ৰাস্তা দি গ'লোঁ।
মই বাৰু ইউনিভাৰ্চি দি গৈছোঁ। ইউনিভাৰ্চিটি দি ওচৰে কিন্তু এইফলে দি বেছি ওচৰ হৈ জাই পৰুৱা দি।
অ', হেৰিফলদি দূৰ হয়।
ন'পাম দি।
ন'ৱম দি বহুত দূৰ হয় মানে তোৰ কমেও
পতিয়া চুবুৰি হৈ যাব পাৰি নহয়।
অ', মই ইফেল দিয়ে যাওঁতো ডেকা গাওঁ হৈ পেলাই। অ', এইফালে ভালেই দাৰেক্ এই বাগানৰ ৰাস্তাটোত ওলাই।
অ', হেইকনতে ওলাই হেইকনত চিধা গুচি গ'লে হল।
তাৰপিছত সেইকনৰ পৰা সেইকণ গ'লে আৰু হৈ গ'ল।
গৰম কালত যাবলৈ মন নাযায় ধূলি গোটেই ৰাস্তাডাল।
আৰু ইমান ৰ'দ নহয়।
হুম। বাকী আমাৰ গৰম বন্ধত আমাৰ খানা খোৱা নহ'ল আৰু। আমাৰ পাৰ্টিয়ে গুৰুত্ব নিদিয়ে কোনেও।
তপাই-তপাই মেইন কৰি আছে।
সিদিনা আমাৰ ঘৰলে আহিছিলে, মই কলোঁ খানাটো কথা। কৈছে তোমালোকে ঠিক কৰা মই-মই ৰেডি আছোঁ। তাৰপাছত নাহিলে মানুহ নকলে
তাক কলে সি কয়ে মই নোৱাৰিম যাবলৈ নোৱাৰিম মই।
কি কয়, কি কয়?
নোৱাৰিম যাবলৈ, মই যোৱাই নাই, মই ঘৰ যোৱাই নাই তেনেকে কয়।
অ', তেনেকে কয় সি আজিকালি। অ', পাৰ্টিয়ে আৰু পাৰ্টীয়ে কিছুমান পৰীক্ষা দিয়ে কিবা দিয়ে।
নোহোৱাই হৈ গ'ল আৰু। কম ৰ তাক গৰম বন্ধত আকৌ এদিন।
গৰম বন্ধত পাৰি এটা মিলাবলে। ত যাবি নো ক'ত এতিয়া, পানী চবতে?
এ আমি সেইদিনাখন হেৰিফালে গৈছিলোঁ, এই তহঁতৰ ঘৰৰ হৈছিলে যে।
আমাৰ এইফালে আহিব পাৰ বাৰু তই।
অ', আমি এইফালে একে ভিতৰ চাপৰিলৈকে গ'লোঁগে।
আমি তাতে খাওঁগৈ, এইফালে হলে যদি পাৰি এটা মিলাবলৈ।
উম আমি একে সেইফালে লে দূৰ আছে কিন্তু বে?
অ দূৰ আছে এইফালে এই ৰেচমাহতৰ ঘৰ পাৰ হৈ যাব লাগিব।
অ', ৰেশ্মা হঁতৰ ঘৰ পাৰ হৈ আমি ইমান দূৰ গৈছোঁ সেইদিনাখন নহয়।
শিও আছে তো।
অ এই চাইনও যে গৈছিলে সেইদিনাখন আমি তাত গৈছিলো।
তাইনো কেতিয়া আহিছিলে ইয়ালে? অ তই মোক ফোন এটা কৰিব পাৰিলি হয়?
অ আমি ভাবি এই ইমান সোন কৰি পিলাই খাই যাওঁ সেনেক ঘৰতে হেহে।
উম আহি পাৰিলি বাপাক কমই যাবা।
তই যে ফোন নকৰিলে এই আহোতেই দেৰি হৈ গল।
আচ্ছা, পাইযাব জেগাটো চিনাকি -চিনাকি লাগিছে অকণমান ৰাস্তাটো দেখি পেলাই।
অ অ হুহু।
সেইকাৰণে খবৰ- খাতি লোৱা হলে হয় চুন।
অ কিন্তু ব্ৰহ্মপুত্ৰ যাবলৈ নিদিলে নদীৰ ওচৰলৈ পানী বহুত বাঢ়িছে বোলে।
নালো পান অ আমাৰ ভালোকপুং যোৱা কথা আছিলে কেনচেল হৈ গ'ল। এনেও লগ গাঁও গাঁওৰল'ৰা কেইটা।
অ অ।
দুদিন মানুহ মৰিছে আৰু।
অ পানীৰ জেগাবিলাক সেইকাৰণে দিয়া নাই। হেনো বেলেগ ক'ত আছে বেছেৰি জেগাতো এতিয়া পানী হৈ গৈছে।
অ তাতো পানী তাতো পানী তাত মানুহ ডুবি যাব পাৰে ইমান পানী।
উম তে ক'তো খাবি আৰু?
আমাৰ ইয়ালে আহিব লাগিব, আমাৰ ইয়ালে ভাল।
দুদ্ধ কটোটো বাৰি।
অ তাতো পাৰি।
নহলে এই বেচে ইয়াৰ অকল সেইটো নহয় আৰু এটা জেগা আছে?
ক'ত জুবিন বিজ, জুবিন ব্ৰিজৰ নে? অ জুবিন, অ জুবিন ব্ৰিজত তো আৰু বেছি পানী আজি আমাৰ লগত লগডাউন গৈছিল তালে।
নহয় ন পানী নাই সেইফালে, সেইফালে যাবগে নালাগে দলং পাৰ হৈ।
অঁ সেইফালে নাজানো দেই ক'ত আছে।
সেইফালে পানী-চানী নাই এনেকা মানে চাপৰি নিচিনা আৰু জানো।
আচ্ছা, এটা গ্ৰুপ এটা খুলিব লাগিব ৰ ক'ব লাগিব, খানা এটা খাওঁ বুলি গৰম বন্ধত।
উ হুহুহু চলিব দুদিনমান ডিছকাচন।
হা এ কোনেও কোনেও গুৰুত্ব নিদিয়া যে?
একো নাই
আমাৰ কেইটামানে আকৌ ছোৱালী লগত নাখায় কেইটামানে আকৌ এৰি গলে নাখায়।
সেইচ, এইডালে আহি যাব আৰু এই গলে মই নাখাওঁ, এই গলে মই নাখাওঁ, সেই গলে নাখাওঁ।
উম কিছুমান আকৌ এশ টকা হলে না কিছুমান হলে আকৌ দুশ টকা হ লে নাখায়, তেনেকে থাকি যায়।
সেইটোতো আছেই এহ।
সে সেইকাৰণে মাথা মাৰি জন পাঁচশ টকা মান গ'লে সেইকাৰণে মাথা মাৰিব নোযোৱা হ'ল মোৰ।
উম অ। এ সেইটোত বেয়া সেইটো কাৰণে সিহঁতে খাবও, কৰিবও আকৌ পইচাটো দিবলৈও টাইমত সেনেকা কৰে।
অৰ্গেনাইজ কৰিলে লাষ্টত বহুত বেয়া। তাকে কি কৰি আছ এতিয়া? চাইনি কি কৰি আছে এতিয়া?
তই একো নাই কৰা দেখোন এইবাৰ।
তাকেতো আকৌ প্ৰিপিয়েশ্যন কৰিব নে নকৰিব?
জানো তাই প্ৰাইভেটকে পঢ়িব নেকি চাগে? চাগেহে দেই, তাই ঠি সি মানে কি কৰে?
তহ তাই আমাৰ লগত বি চি কৰি থকা হলে শান্তি পালে হলে লাইফটোত।
কিন্তু তাই আক সেইটোতেই মন আছে এতিয়া।
কথা এইটো এতিয়া আমি গমছ হানগিতটো আছো।
হু হু হু।
সেইকাৰণে মানুহে ডব দিব নালাগে বহুত বেয়া।
অ তই এতিয়া বোৱাৰ হৈ গল ৰং দিয়া।
সেইতোৱেটো। উম, তাত তাকে বি এছ চি নাৰ্চিং কৰি দিব পাৰিলে হয়। সেইটো হয়। অলপ অলপ
নাৰ্চিং ইচ্ছা নাই। তাইৰ, ডক্টৰত হে হেৰি
দেবলিনাই বিজনেছিং কৰিছে এতিয়া
অ দেৱলিনাই কৰি আছে নহ, গুৱাহাটীৰ কত?
গুৱাহাটী জানো কত নাজানো। এই অৰূপ চিনি পাৱ অৰূপ যে
অৰূপ, অৰূপে দে ডাঙৰটো দাদাটো অৰূপ দা।
অহ অহ, সি যত কৰি আছে, তাতে কৰি আছোঁ।
অ, অ সিও বি এছ চি নাৰ্চিং কৰিছে নেকি? অ আচ্ছা।
এয়াই ক, আমিহে বি এছ চি কৰি আছোঁ। তোৰ ফৰ্থছেমৰ ৰিজাল্ট কি হল? কিয় ফৰ্থ অ থাৰ্ড ছেম, চৰি
অ সেইটো ঠিকেই আছে।
লাগা নাই বাও।
নাই লাগা হা
উহ, এইবাৰ উচৰত নে? নে ফালি আহিছে এইবাৰো
দিলোটো মই এইবাৰ। নাই নাই এইবাৰ ঠিকেই হৈছে।
মোৰ এইবাৰ বহুত বেয়া হৈছে। পৰীক্ষা বে ফৰ্থ ছেমত।
এইবাৰ বেয়া হোৱা নাই বাৰু, এইবাৰ ঠিকেই হৈছে দেই।
আমাৰ টান আহিছে।
জানো আৰু কি হয় আৰু
লাষ্টত কি হয়। এডমিচন ললে এডমিচন লোৱা পইচা বহুত বঢ়াই দিলে নহ এডমিচনৰ
অ এইবেলি যে সাত হাজাৰ লৈ লৈছে।
অ, লাষ্ট ইয়েৰ পৰা এহেজাৰ আছিল। দুহেজাৰ, মানে সাত হাজাৰ তিনিশ, তেইশ টকা বঢ়াইছে।
লাষ্ট টাইম চাৰি হেজাৰ আছিলে।
অ চাৰি হেজাৰ ন
অহ, চাৰি হাজাৰ আছিলে। এইবাৰ সাত হেজাৰ কৰি দিছে ডাইৰেক্ট।
উম, অলপ প্ৰতেষ্ট অলপ হব। কাজিয়া অলপ লাগিব নেকি
লাগিব লাগিব। কাৰণ দি আছে নহয় এতিয়া, ‌ অহ চবেই মানে ইউনিয়নৰ বিলাকে দি আছে। একচুৱেলি হয়ো হয়। মানে স্কলাৰশ্বিপ চবেই নাপায়টো, এতিয়া মইয়ে নাপালো স্কলাৰশ্বিপ। যোনবিলাকে স্কুটি পায় সিহঁতেহে পায়। নিযুত মইনাটো যোনে স্কুটি নাইপোৱা
অ অ আৰু বাকী ইচান, উদয় পাৰ্চেণ্টিজ চাই দিছে।
অ ইচান, উদয়তোটো সেইতোটো নাইনটি আপ পাৰ্চেণ্টজত দিছে।
আমাৰ যে আগৰবাৰ, আগৰ বেজটোত
আ
তাত গুড়ি ছিক্সটি ফাইভ।
উম, ভাৱ তেতিয়া হলে
সেইটোৱে আও।
সেই তেনেকাই হয়। অ এইবাৰ শুনিছো, স্কুটিও নিদিয়ে বোলে, একো নিদিয়ে
তহঁতৰ লাক ভাল দেই পালি।
উম কিন্তু পইচাটো এতিয়া বঢ়াই দিলে ছাহ আমিতো হেৰি নাপাওঁ নহয় নিজুত মাইনাটো না পাওঁ নহয় ইমান দি আছে স্কুটিখনহে পাইছো সেইটোৱেতো
সেইটো কাৰণে সাত হাজাৰ টকা বহুত আও
হে এতিয়া, অট নমাই থৈ গল নহ
অ এইটো মোৰ মতে অট নমাছৰ ফিছখিনি মুঠতে এক্সট্ৰাকে উলাব নেকি কাৰণ তাত লাষ্টফালে মানে ফিৱেভাৰ বিলাকত ডকুমেণ্ট জমা দিব দিছে হাঁ।
অঁ।
আমি আমি মানে ডকু ডকুমেণ্ট আগতে জমা দিলোঁ। ইয়াত একেটা দেখিছা আকৌ দিব দিছে এইখন মোৰ মানে থাৰ্ড ছেমিষ্টাৰ কাৰণে নেকি অকল? যি দেখিছোঁ।
ন' ফিফ ছেমিষ্টাৰ দিয়া আছেটো থাৰ্ড এণ্ড ফিফছেম বুলি।
জান তই এক তিনিখন মান হেৰি নোলোৱা লৈকে একো নহয় নটিচ।
অহ সেইটো হয় বাৰু দে এইখনত ইমান হেৰি কৰিব নোৱাৰো বাৰু তে ফাৰ্ষ্ট তে এই লাষ্টৰ টাইমতহে গম পাবি আৰু হ'বও পাৰে দেই কাৰণ আমাৰতো আমাৰতো দৰঙৰ হেৰিত নহয় নহয় আমাৰতো জিউও হেৰিতহে হয় উম আমাৰ ইয়াৰ আন্ডাৰ নহয়তো
এডমিশ্যনটো আকৌ দৰঙত ল'ব লাগে ন হু হু উম ইমানে দিব লাগিব
নাই কিবা এটা কমাব চাগে যদিহে বেছি অলপমান হল্লা কৰি দিয়ে আৰু
অহ এতিয়া হাল্লাটো এনে কৰিব নোৱাৰো কাম পোন্ধৰ তাৰিখে লষ্ট পালেহি পোন্ধৰ পৰা ত্ৰিশ তাৰিখে টাইম টাইম আছে বাৰু তেওঁ ছাই ছাৰে কিন্তু পলিলেকে লগ পোৱা নাই তে কলেজত লগ পোৱা হ'লে হাল্লা হ'ল হয়
কলেজত যোৱা হয় হ'ল হয় কিন্তু এতিয়া বন্ধৰ টাইম চলি গ'ল ন
অহ সেইটোৱেই
তো সেইকাৰণে
উম
মাঠা খটাইছে কিন্তু অহ ঠিক আছে দে
উম দে বাই বাই